আহ কি কৰি আছা
এয়া কাম কৰি আছো
ভাত খুৱাব হল
নাই ভাত বনাই থৈ আহিছো এতিয়া কাপোৰ এযোৰ মানে কৰি আছো
অ এই ভাত খাব টাইম হৈ গ'লতো
নাই আমাৰ দেইকে খাও এঘাৰটা বাজি যায়
অ ইমান দেই
উম
অ আজি বতৰ ভৰা নাছিলে
কৈছে বত বত বৈ গোটেই চোতাল গেলি আছে
অ বত পৰিছিলে সন্ধিয়া সময়ত ততকে একদম পোৱা ভাত কি বনালা
ভাত ভাতকেৰেলা ভাজি আলু দালি দিছো
উম
এনেকে থৈছো আৰু গৰম পৰিছে বাৰু ঠাণ্ডাও পৰিলে বৰষুণটয়ে
উম
উম তুমি কি কৰিছা
মই ভাত খাই কৰি বাচন ধুই কৰি আহিছো বাচন ধুইকৈ আহি
উম। কাপোৰ কাম কৰা নাই।
কাপোৰৰ কাম কৰিম অকমান ৰেষ্ট লৈ লৈছো ভাতকেইটা খাই লৈছো হে যে। ভাট গোটা খোৱা পিছত ৰেষ্ট লৈ পেলাই অলপ সময় কৰিম আৰু। কাপোৰ কাম মানে দহি গুঠিবলগীয়া আছে দহি গুঠিম। দহি গুঠিম চাদৰখন দহি গুঠিব লাগীয়া। হুম। ভাত। আহ ভাত মাছ আনিছিলো মধু খুলং দি তছ মধু সুলংটো অকমান টেঙা নহয় খাব ভাল লাগে।
অ। আজি এনেও লাগি গৈছে। হেল্লো।